হেল্ল
হেল্ল
অঁ
অঁ কি কৰি আছা?
এ উঠিছো ৰবা অল আগে।
অ হয় নেকি?
অঁ, ‌ তুমি?
এই ময়ো উঠছোঁ ৰবা এতিয়া অলপ আগত এতিয়া পানী চানী খাই কিনে অলপ আছো আৰু।
অঁ অঁ ভাল ভাল, পানী খোৱা নেকি ৰাতিপুৱা?
অঁ এগিলাচ খাওঁ ৰ'বা অ গৰম পানী।
অ ভাল অভ্যাস খাব লাগে পানী।
তুমি কি কৰি আছা?
মইও এই তোমাৰ পানী খাবলৈ মানে এই বটলটোত পানী ভৰাই আছো ৰবা।
অঁ হালেই দিয়া, কি বুলি কয়? ঘৰতে এনেকুৱা বুজিছা?
খবৰ পাতি ভালেই। আহ, বেয়া নহয় ঠিকেই চলি আছে। খালি চৰ্দি অলপ মানে। হেল্ল'?